অ আজি কি মনত পৰিলে ফোনটো মাৰিলি যে?
এই কথাটো মইহে কব লাগে তোক। আজিলেকেতো তইটো নিজে আজিলেকে ত ত তই ফোন এটা মাৰি পোৱা নাই। মই যে তোক মনত পেলাই তোক ফোন টো মাৰিছো ন।
অ মই এইকেইদিন বাউ কামত ব্যস্ত আছিলো। মই বোলো কিনো হল? তোক সিদিনাখন এসপ্তাহ মান হৈছে বাৰু ফোন মাৰা।
হ'লেও তই ইমান দিন হ'ল ফোন এটা মাৰিব লাগে আৱ দে
উম। তই হে ফোনচোন নেমাৰ মই তোলে সেয়া কেতিয়াবা কেতিয়াবা মন গ'লে কৰো ন।
উম মই বোলো জীয়াই আছে নে নাই? মানুহৰ মানে আজি-কালি তোৰ কোনো ঠিক ঠিকনা নাইকিয়া যে। কেতিয়া কাৰ কি হয় ভগৱানহে জানে আৰু। সেইখনে বোলো এই ভাই যাক খাই বাহিৰলে ওলাই আহিছো। তই ভাত খালি নে?
নাই-নাই, মই ভাত খোৱা নাই। মোক মানে দাদাৰ এঘৰত কেৰম খেলি আছিলো। এই ৰাস্তা দি আহি আছিলো তও লগতে ফোনটো মাৰিলি। বাকী এতিয়া ভাত খামগেহে বাৰু এয়া যে তোৰ লগত কথা
অ অ। মই ভাত এতিয়া খাই আহি পেলাই ৰাস্তাতে ৰখিবলৈ মই ফোন এটাকে কৰোচোন। এইটো জিহা ইচ্ছা হে নাই বোলো। এই ভাজীয়া টোৰ মৌচুমা মাহৰ আঞ্জা তাৰপিছত তোৰ হেৰি বনাইছিলে তোৰ ঢেঁকীয়া শাক লা
অ-অ।
পুঠি মাছৰ ভাজি বনালে।
অ-অ, অ ঠিকেই আছে, ঠিকেই আছে।
তাৰপিছত বাকী খবৰ কচোন?
উম- উম, ভালে- ভালে।
ভালে ন তাকেই এতিয়া ঘৰতে আছ নে কিবা এনে কামবন লগাই আছ?
কৈছিলো চাগে
অহ
অহ, সেই বই ভৰালো- ভৰালো সেই ব্ৰইলাৰ ফাৰ্মতে মানে এইকেইদিন লাগি থকা লাগি থাকিব লগীয়া হৈছে যে চাৰিদিন চাৰি দিন হৈছে ইয়াৰ খেদা মানে গোলাপ পোৱালিটোৱে বহুতে খেলা -মেলা কৈ থাকিব লাগে আকৌ কাইলৈ বেজিও মাৰিবহি। এইবিলাক মানে আকৌ ভূচ ভুজিও অকমান চিন্তা হৈ আছে ভুজি আমাৰ ইয়াত মানে পাবলে নাই। তলত পাৰিবলৈ মানে উম পাবলৈ নাই ক ভূতিটো। হেটো হৈছে। উম ঠিক।
উম, তাকেতো যিহেতু বি ঘৰতে থাকি বিচ চেষ্টা কৰিম বুলি ভাবিছ ভালকে কৰিবি ন? এতিয়া তোৰ ভালকে কৰিলে নিজে ভাল আৰু। যে ধৰ তই বাহিৰত এতিয়া কাম নকৰাকে ঘৰতে চলি থাকিব পৰাকে তই এখন ফাৰ্ম খুলিছ তোৰ নিজৰ কাৰণেই ভাল ধৰ।
উম, সেইটোয়ে -সেইটোয়ে বাকী তই ফাৰ্ম খুলিম বুলি কৈছে যে খোলিবি নে নুখোল? নে
তাকে -তাকে মই মানে এতিয়া শুয়ে এতিয়া- এতিয়া খেতি চিজেন নহয় জানো? মোৰ ট্ৰেক্টৰ খনতে ট্ৰেক্টৰ খনৰ পিছতে ঘূৰি ফুৰিবলগীয়া হৈছে। এতিয়া মানে তো সময়ে পোৱা নাই। এইটোৰ কি বুলি কয় ট্ৰেক্টৰ পিছত ঘূৰি ফুৰা। আক আকৌ ঘৰৰ কিছুমান এ কাম থাকে দেচোন গৰু গাই পা ধৰি এনেকে কিবা - কিবি
উম -উম হে গৰু গাই, গৰু গাইটো বাৰু মোৰো আছে। দিয়া মেলা বা লগোৱা মেলা বা।
কামলে এনেকে কিবা কিনি যাব লাগে এইবিলাক ধেৰ মানে লেঠা। সেইকাৰণে বোলো খেতিটো উঠক তেতিয়া ধৰ কাম বিলাকো অকমান সামৰিম তেতিয়া মানে বাহটো কাটিয়ে থোৱা আছে।
অহ - অহ
পিছে বাহ এটা ব আমিনে ত মোটামুটি কচোন বাহ- চাহ এনেকে ধৰ বাচন চাচন পা ধৰি আহ মানে মোটামুটি কিমান মানতে ধৰা আমাক ফাৰ্মখন কমপ্লিট হৈ যাবগে বাৰু?
তোৰ মানে এতিয়া ভলুকা বাহটো যদি এনেকে কিনিবলৈ জাৱ জেগা আছে চাই পেলাই তাৰ পৰা তোৰ মানে ভলুকা বাঁহ পিছটোতো অহ, তেতিয়াহ'লে ই বাহটো যদি তোৰ যদি হৈ যায়, তেতিয়াতোৰ বাচন -চাচন মানে বাচন তোৰ ধৰি ল পোন্ধৰ পোন্ধৰ হেজাৰ মানত তোৰ পানীৰ বাচন, দানা -বাচন দুইটা গুচি আহিব। তাৰপা আকৌ টিৰপাল খন আনিবলৈ গ'লে তোৰ বাৰ হেজাৰ বা তেৰ হেজাৰ এনেকে লৈ মানে কমতী দামীও পাবি কমতি দামী বিলাক ভাল নহয় তোৰ মানে তিনি বছৰ দুবছৰ যোৱা পিছতে ফাটি মেলি এদাই হয়, তেনেকুৱা হয়। তাৰপিছত আকৌ যদি তই ভাব বোলে হেৰি এইটো কঁহুৱা তহত তাত কহুৱো চহোৱা এইবিলাক
কহুৱাত আছে মানে অ'মেথাৰীটো আছে যে
অহ, তেতিয়া কহুৱা আছে যদি কহুৱা মানে- মানে মানুহ কাটিবলে লগাই দিবি টোৰ মুঠি চাগে তিন টকা চাৰি টকা মানকে হয়।
এ'নাই আমাৰ বাও ইয়াত এ'মানুহ আছে ধৰ মেঠাই ভেটা আছে যে কহুৱাটোৱে তেতিয়া ইমান চিন্তা নাই তেতিয়া ন',। তাৰ পিছত আকৌ তাৰ ওপৰত টিৰপাল চিৰপালো লগাব লাগিব।
অহ, মানে তোৰ হেৰি কহুৱা -কহুৱা যদি নেপাও তোক কাৰ্টুনো কিনিব পা। কাৰ্টনটো দিলে ভাল হয় যেনিবা চা পৰি থাকে যে, ঠাণ্ডা হৈ থাকে। অ তই যদি কাৰ্টনটো দিয় তেতিয়াটো মানে ফাৰ্মখন বহুত ঠাণ্ডা হৈ থাকে আৰু চা মানে চাটো ধুনীয়াকে পৰি থাকে। নে কহুৱাটো দিলে কহুৱাটো দিলে মানে ইমান টা হেৰি নহয় মানে।
অ তেতিয়া মানে যেতিয়া হেৰি কৰো আকৌ হেৰি কাৰ্টন কে লৈ আহো কাৰ্টন আমাৰ ধৰ এইখিনিতে যোন খন বজাৰখন আছে তাত কাৰ্টন চাৰ্টন চব মানে এ বেচিও কাৰ্টনে ধৰ ডাঙৰ
অ ডাঙৰ ডাঙৰ মানে তই অ মানে তই এই চিপছ তিপছ অনা যোনবিলাক কাৰ্টন আছে দোকান বিলাকক খবৰ কৰিলে গম পাবি। কেয়া কাৰ্টন লৈ লৈ গুচি আহিবি। এতিয়াতো ভালেই হব ডাঙ ডাঙ। ডাঙ ডাঙ হলে বহুত এডোখৰ এডোখৰ মানে।
অ তেতিয়াহ'লে কাৰ্টন দিলে যদি ভাল হয় কাৰ্টন কে দিম ন। ত কাৰ্টনৰ ওপৰতো আকৌ তোৰ টিপাল দিব লাগিব নাই?
কাৰ্টুনৰ ওপৰত তিপাল দিব লাগিবটো নহ'লে কাৰ্টুন ভিজি যাব নহয়।
অ সইটো হয় বাৰু তেতিয়া মও ভাবিছো তে
তাৰপা আকৌ তোৰ হেৰি কৰিব লাগিব নহয় আহ তোৰ যদি এনেই হাজিৰা লগাও বুলি ভাব তোৰ মানে যাবগে পইচা ঠিকালে দি দিলে যদি তই ঠিকালে দি দি দি দিও বুলি ভাব তেতিয়া। ত মানে পঁয়ত্ৰশ হাজাৰ ত্ৰিছ হাজাৰ মান গুচি যাব।
অ তেতিয়া হ'ব মই ধৰ হাজিৰাটো লগাব লাগিব ধৰা আমাৰ ঘৰত কাম কৰা মানুহ নাই। দেউতাই সেয়া অসুস্থ হৈ আকৌ মা মা তো ঘৰতে থাকে। মই আগতে ধৰা চাইদ কামাতে গুচিয়ে যাব লগীয়া হয় এনেকে এইবিলাক আৰু।
এনে বাঁহে লগাম বুলি ভাবিছ নে ফাৰ্মত নে কিবা বেলেগ লগাবি।
তাকে মই ভাবি আছো খুটা কিতা যদি তোৰ পকা কৰো।
অ ত মই সেইটোকে মই সেইটোকে ক'ম বুলি ভাবিছিলো ত যদি মানে চাইডৰ খুটা কেইটা যদি এ পকা খুটা এটা দি পেলাই আকৌ বাঁহৰ খুটা এটা এটা দি দিব পাৰ। তেতিয়াতো মানে বহুত খিনি সুবিধা হ'ব মানে।
মানে ধৰ তোৰ ফাৰ্ম খনৰ এতিয়া আমি। এ তিনিবছৰ চাৰি বছৰ তো বাঁহৰ কথা আকৌ ভাগি যাব। তথাপিও আমি যদি ছাইডৰ গোটেইকেইটা খুটা যদি ত পকা খুটা দি দিওঁ তেতিয়াতো মাজে মাজে যদি কেঁচা খুৰা দি কি বাঁহৰ খুৰাই দিলো তেতিয়া চিন্তা নাই ধৰক। অজৰ অমৰ হৈ থাকিব বস্তুটো হয় নহয় আৰু মই ভাবিছো তোক কি বুলি কয় এই কাষত অ তোৰ এবেগে দেৰ বেগতকে ইটা এটা এটা বা দুটা দুটা গাঁঠি দিলে ধৰ তাৰ ওপৰত যদি তোৰ হেৰিখন দি দিয়া হয়। বেৰ এখন তেতিয়া মানে তোৰ নপচ নপচে ন।
উম বেয়া নহয় বেয়া নহয়। খালি তোৰ মানে নাই নাই বেয়া নহয় মানে তোৰ ধৰি লোৱা তোৰ। দেৰ লাখ মান টকা সেই ফাৰ্ম খন বনাওতে মনতে সেইবিলাক খৰচ পাতি দেৰ লাখ মান টকা গুচি যাব। বাকী ওলাই যাব তোৰ চাৰি বিজ মানতে ওলাই যাব এতিয়া।
কষ্ট এই নহয় কষ্টটো কৰিলে ইনেও ফলটো হ'বই।
অ এতিয়া কিমান ডাঙৰকে খুলিম বুলি
তাকে মই ভাবিছো। পোন্ধৰশ মান পোৱালি ভৰাব পৰাকে খুলিম বুলি ভাবি আছো।
অ পোন্ধৰশ মানলে তো তেতিয়া এশ ফুট বনাব লাগিব। এশ বাইশ নহ'লে এশ চৌবিশ তেনে।
অ তই এদিন আহিবিচোন বাৰু তই মানে দেখ মেল দিবি মানে খেতিতো উঠি লওক ন খেতি এতিয়া খেতিতো তাৰ পিছত মই ট্ৰেক্টৰ খনো আজি তেতিয়া ধৰ মাটি চিতিও পেলাব লাগিব। তেতিয়া মানে চব কাম আছে তই ধৰ জোখ মাকবিলাক চাই দিবি এনেকে ধৰ তইতো ফাৰ্ম। ঘূৰি থকা মানুহ এইবিলাক যদি চাই মেলি দিয় মোৰো সুবিধা হ'ব হয় নহয় বাৰু।
উম বাকী মাটিতো আকৌ অকনমান ওখকে পেলাব ভিতৰহতৰ ফালে এনেও জেগাতো দয়ে ন।
জেগাটো দ অ মই ভাবি আছো সেইকাৰণে মাটিতো। মাত্ৰ আমাৰ এই নদীৰ কাষ অ নদীৰ কাষৰ পৰা মাতো আনিব পৰা হব ন।
উম হৈ যাব য তহতই সফলে নদীত মানে বালি ধুনীয়াকে পাৰি নহয়। প্ৰথমতে টান মাটি পেলাই লবি।
এইখিনি বালি চমুৱে হয় আৰু ন আমাৰ পিছফালৰ পৰাই আনিব পাৰি।
অ অ বাকী আহ তই টান মাটিটো পেলাই ল'বি প্ৰথমতে ত। ক বালি মাটি পেলাই দিবি।
উম তেতিয়া ভালেই হ'ব ন।
উম
তেতিয়া তইতো ফাৰ্ম খুলিলে ময়ো যদি ফাৰ্ম খুলল ধৰ ময়ো ঘৰতে থাকিব লাগিব মই চাহৰ কামবিলাক। নগ'লেও হ'ব ট্ৰেক্টৰ খন আছে মোৰ ধৰ। ট্ৰেক্টৰখনে মোৰ বহুত সুবিধা দিব ধৰক কিবা কইলাৰ গুৰ চুৰ পেলোৱাই কিবা কিনি কৰা এনেকৈ ধৰক। চবতে সুবিধা হব।
ট্ৰেক্ট্ৰৰ চেক্ট্ৰৰ থাকিলে এয়া দানা যদি কেতিবাতো মানে ৰাস্তাও বয়া হৈ থাকে। ত তেতিয়া দানা দানা অ আঁতৰতে যদি থৈ দিয় তেতিয়া তো দানাত। টো আনিবলে অকমান।
আনিব পৰা হ'ব অ ধৰ ঘৰৰ পৰা যদি আঁতৰত ফাম। তেতিয়া ধৰ এনেও ঘৰতহে থ'ব লাগিব দানাটোত দানাটো তেতিয়া মই ট্ৰেক্টৰ লৈ যাব পাৰিম নহা এনেই। বকি হাতে নিয়াতকে তেতিয়া ভাল হয় আৰু ন।
উম উম সেইটোৱে
সুধি তহঁতে ফাৰ্ম চাৰ্ম খুলি থকা মানুহ তহঁতে। চব কথা জানিলে আৰু উ সেইকাৰণে বোলু। তহঁতক সোধোচোন তহঁতে চব । কথা গম পাই গ'লি।
বাকী তো মেডিচিন চেডিচিন এইবিলাক টেনচনে নাই ত ফাৰ্মৰ পৰা মানে টো। কোম্পানীহে খোলিবি কোম্পানীৰ ফালৰ পৰা এইবিলাক আহিবই। এ কোম্পানীৰ ফালৰ পৰা আহিব ই তাৰ পৰা তোৰ আকৌ তই এনে এক্সট্ৰাকে মেদেচিন যদি। কিনি পেলাক খুৱাম বুলি ভাব এইবিলাক বৰ দাম লয় দেই চাৰি হোজাৰ মানে তেনেকে।
এ নাই নাই তহৰ এতিয়া ধৰ কোম্পানীৰ ত তহঁতো। লোকচান হয় নে কোম পানী দি থকা বস্তুটো তহলে খুৱাই আছ ন উ। ধৰা এইবিলাকনো ওপৰ নিচ আমাৰ নিজে পইচা খৰচ কৰি আকৌ এ কাম কৰাতকে ধৰ কোম্পানী দিয়ে বস্তু। খাই যদি আমি দু দুইটকা উপাৰ্জন কৰিব পাৰো তেতিয়া নিজৰে লাভ আগৰ ধৰ কল চল তহঁতে খোৱাই পাইছ। নাই মানে আমাৰ গাঁৱত এখন আছে কল আঠিয়া কল কিবা কিবি এনেকে সিজাই মেলিও খুৱাই।
অ নাই নাই মই মই সেই কলটো খুওৱা নাই মানে মই আজিলৈকে খোৱাই পোৱাই নাই বাৰু।
নাই পোৱা ন নহ মানে মোৰ আমাৰ এই গাঁৱত এখন আছে যে মোৰ সিহঁতে মানে। ত আঠিয়া কল বিচাৰি থকা দেখো।
অ অ মই মানে ক মানে সেইটো এফ চি আই লাগিলে মানে দানাটো যদি। স বেলেগত ইউজ কৰিব বেচে তেতিয়া মানে তোৰ সেইবিলাক কৰি। লাইছে সটো কমাই দিব পাৰে আৰু।
বেলেগ হক যদি বেচে হেৰি দানাটো তেতিয়া মানে সৰু খুৱাইলেও মানে হৈ যায় ন।
উ মই মানে মানুহে কোৱাহে শুনিছো তোৰ মানে সটো দানা।
এ হয় এতিয়া কোম্পা কোম্পানীয়ে বিশ্বাসৰে দিব। তকনো বিশ্বাস ভাঙি বেলেগকো দানা বেছি বলে কি দৰকাৰ পৰিছে। উম তাতকে তই সুধবাই ভাল।
উ আৰু নহলে তো যদি লগ। তাতকে যদি বেছিকে দানাটো খাই মানে পোৱালিটো যদি ডাঙৰ তেতিয়াও মানে তই সেইবিলাক। কৰি পেলাই সেই দানা ক বাৰছে সেইটো ভাঙিব লাগিব বোলে তই ন। তই যেনিবা দানাটো নেবেছিলিও।
অহ
যদি লগাতকৈ কোৱালিটো ওজনটো কমি যায় মানে দানাটো বেছিকৈ খাইছে তেতিয়াওতো সেই দানা। ত মানে হেৰি কৰিব লাগিব তো।
অ অ।
তটো সেইটো মানে
অ হয় দানাত ত দানাতৰ বেছি টকা দুহেজাৰ বা এহেজাৰ টকা পাবি ত'টো এদিনতে খজমত থাকিব ত তাতকে যদি দনাএবস্থা। যদি পোৱালি বিশটা ডাঙৰ হয় তেতিয়া তোৰ আকৌ তোৰ কিমান খিনি পইচা ওলাই যাব তেতিয়া তাতকে তিনি চাৰি গুণ বেছি। টকা ওলাই যাব হয় নহয় বাৰু উম তেতিয়াতো নিজৰে লাভ হ'ব। তাতকে এইবিলাকনো কি হেৰি কৰি থকাতকে আৰু।
অ তই হেৰি কৰিবি নহ'লে। এই তিপালটো যদি কিন এই গহ। পোৰ চাইড পৰা লৈ আহিবি।
অ তেতিয়া ন তোৰ চিনাকি দোকান আছে নেকি।
আছে বাৰু মইতো নাম্বাৰটো দি দিম নহলে মোৰ লগতে ওলাবি।
অ তেতিয়াহলে হ'ব মই। এ গৈ পেলাই তহঁতৰ ঘৰৰ পৰা তোক লৈ এনেকে এ টিপাল চিপাল কিনি ম তাৰপাত তই এদিন থকাকে আহিবি তোৰ কাম বিলাক চাই মেলি দিবি এনেকে কিবা কিনিবিলাক এইবিলাক চাই মেলি দিলে মোৰো সুবিধা হ'ব। উম তেতিয়া ভাল হ'ব আৰু
মানে তহতৰ এতিয়া ফাৰ্ম পিছফালে খুলিবি নে নে তহঁতৰ ঘৰৰ চাইডত মাতি আছে যে তাত খুলিবি
না না মই পিছফালে একো নাই ধৰ এতিয়া ঘৰৰ কাষৰ খুলিবলৈ ধৰ চাইদৰ মানুহ সুবিধা। পাৰে কিবা কিবি এনেকে ধেৰ কথা থাকে উ ধৰক গোন্ধ পালে। কিছুমান পুলিচ কমপ্লেইনো দিব পাৰে নেকি।
নাই পুলিচ কমপ্লেইনটো বাৰু সেইটো দিলেও মানে আজিকালি সেইটো। হে নহয় কোম্পানীৰ ফালৰ পৰা তো বুলিয়ে তো একো সেইবিলাক।
এ হয়ও এতিয়া ধৰ তই লোকক অশান্তি কৰিনো তই কিনো কাম কৰিবি তাতকে নিজে শান্তি। থাকিবি নিজেও কামটো ভাল লাগিব ধৰ পিছফালে ধৰ আমাৰ জেগা আছে যেতিয়া।
উম তহতৰ পিছফালে সেইখন ধুনীয়াকে মানে ধুনীয়াকে দুহেজাৰ পঁচিছ। পৰা তিনি হাজাৰ পোৱালি ভৰাব পৰা কে দিঘল ডাৰ ফাৰ্ম এখন খুলিব পাৰ তহতৰ পিছ
এ নহয় শুন মানে এতিয়া আমাৰ ঘৰত মানুহ কম। মানুহ তিনিটা থাকোঁ তাৰপিছতে ধৰ মায়েনো কিমান কি কৰিব ধৰ ববায়ো চাব।
তই তই এক্সট্ৰাকে তই এক্সট্ৰাকে মানুহ দুটা লগাই দিবি ছয় হেজাৰ। ছয় হেজাৰ মানকে দি পেলাই যদি ডাঙৰকে খুলো।